হয় নমস্কাৰ।
নমস্কাৰ শুনি শুনিছে ন মই যে কৈ আছো?
হয় হয় শুনিছোঁ।
অ অ কি কৰি আছা?
মই, মই বৰ্তমান এনেই বহিছো মানে- ভাবিলো মানে মই ম ৰাতিপুৱা ৰ পৰা কাম বিলাক কৰিলো ন এতিয়া মানে অলপ, মই মানে
জিৰণি আৰু-
জিৰণি লৈছো অলপ, ভাবিলো মানে অলপ কথা পাতি লও।
উম'
হয় হয়।
থাকছে।
আপুনি এইটো অসমতে থাকে চাগে অসমৰে?
আহ' মই অসমতে থাকো অসমৰে হয় মই, ইয়াতে পঢ়া শুনা কৰি আছো। অহ'
কিছুমানেতো আৰু মানে ইয়াতে পঢ়া-শুনা কৰি, বাহিৰত থাকিব যায় ন ডাঙৰ ডাঙৰ চহৰ।
নাই নাই, নাই নাই মই বাহিৰত যাম বুলি ভাবি আছো। মোৰ পঢ়া মানে শেষ হোৱা নাই, তাৰ পিছত তাৰ পিছত ভাবিছো অলপমান অ' উচ্চ শিক্ষাৰ বাবে মই বাহিৰত যাম, কিন্তু এতিয়া চাও কি হয়, কাৰণ মানুহৰ জীৱনটোতো আৰু মানে আগতে মানে একো কৰি থৈ দিব নোৱাৰি ন, নিজৰ হিচাপত চলে। ত যি লিখা আছে আৰু ভাগ্যত।
যাৰ ভাগ্যত যি আৰু।
অহ, এনে - এনেতো এনে তো ভাবিছিলোঁ পঢ়িব যাম বুলি সপোন এটা আছে সৰু সুৰাকে।
হয়, পঢ় পঢ়িব লাগে কিন্তু।
উম,
মানুহ বিলাকে ভাবে পঢ়া -শুনা দি একো নাই কিন্তু আচলতে পঢ়া- শুনাই মানে পৰ যোনে পঢ়া-শুনা কৰে তে তেখেতে গম পাব আৰু মানে বহুত কিবা- কিবি কৰিব পাৰি আৰু।
সেয়ে এই যে মানে আৰম্ভণিৰ পৰা পঢ়িলো এতিয়ালৈকে পঢ়িয়ে আছো -পঢ়িয়ে আছো এতিয়া ভগৱানে ফলটো কেতিয়া দিয়ে আৰু তাৰ ওপৰতহে কথা।
হয়', হয়',
পঢ়াতোৱে আৰু মুখ্য এতিয়া আৰু আমাৰ কাৰণে দিয়াচোন যিমান যি হল উপায় নাই বেলেগ আৰুতো মোৰ একো মানে হেৰি নাই অহ কি আচিলে মানে কি কয় শিল নাই ত' সেইকাৰণে পঢ়াতোৱে মোৰ মানে এতিয়া মুখ্য মানে হেৰি কাম আৰু
স্কিল থাকা বো চবৰে মানে স্কিল থাকে চবৰে মানে সেইটো মানে ওলাই নাহে মানে প্ৰ মানে প্ৰকাশ কৰিব নোৱাৰো বস্তুবিলাক বেলেগক বেলেগৰ ঘৰক মানে নিজৰ লগতে হ
সেইটোৱে সময়ত ভাল ভাল সময়ত গম পাব নিজৰ মানে গুণবিলাক গম পাই যাব যে চিন্তা নকৰিবি
তাকে ভাবি আছো এতিয়া কি হয় চাওঁ আৰু বাকী উচ্চ শিক্ষাৰ কাৰণে যদি যাব পাৰো মই এটা পৰীক্ষা দিছো নাম ভৰ্তিৰ কাৰনে ৰা এখন ক হেৰিত বিশ্ব বিদ্যালয়ত।
হয়।
এতিয়া উচ্চ শিক্ষাৰ বাবে যদি তাত যাব পাৰো তেতিয়াহে ভাবিম আৰু সফল হৈছো বুলি অলপ- চলপ কিন্তু চাও এতিয়া কিবা হয়।
ঠিকে পঢ়া- শুনা আ মই, মই মানে এজন মই মানে এটা হেই খুলিছো আৰু মানে আহ মানে পইচা যে তোলে মানে সৰু সুৰা বাচ্ছা হওক মানে কিবা হওক মানে কিবা যে এন জি অ' -এন জি অ' হয়', হয় ', এন জি অ' ঠিকে কৈছে।
মানে এন জি অ' খুলিছো আৰু এটা মানে মোৰ মই ন' খোলা নাই মানে মোৰ বন্ধু বিলাকৰ লগত মানে আমি এনে সৰু সুৰা সেৱা কৰো আৰু।
ভালে এইটো বিৰাট ভাল বস্তু কৰিছা মই গৌৰৱ অনুভৱ কৰিছো। মানে মই ভাবিছো ছো যদি মোৰো কিবা এটা হৈ যায় মই যদি অৰ্থনৈতিক ভাৱে সফল সফল হওঁ বা মানে অৰ্থনৈতিক ভাৱে নিজে নিজৰ ভৰিত থিয় দিব পাৰো তেনেহলে ইয়াতে ময়ও যোগদান কৰিম আৰু সকলো বৃদ্ধ আৰু সৰু সৰু ল'ৰা ছোৱালীক সহায় কৰিবলৈ চেষ্টা কৰিম।
ঠিকেই কইছে আৰু সৰু সৰু ল'ৰা ছোৱালীক মই মা- আমি গৈছোঁ বাৰু সৰু মানে কাষৰ- মানে এ মানে এটা বিশ্ববিদ্যালয় বিশ্ববিদ্যালয় নহয়। তেনেকুৱাই কিবা আৰু আৰু এনেকুৱা বিদ্যালয় বিদ্যালয় হয় ল'ৰা ছোৱালীক মানে বুজাব গৈছিলোঁ কথাবিলাক কিবা কিবি যে বেয়া। কামত কৰিব নালাগে তাৰপিছত। আৰু নিজৰ কেনেকুৱা স্বাস্থ্যৰ ভালে ৰাখিব লাগে নিজৰ। মানে কাম বিলাক কেনেকে কৰিব লাগে মা দেউতাক কেনেকে সহায় কৰিব পাৰিব ডাঙৰ। হয় কি হ'বা তেনেকুৱা বস্তুবোৰ বুজাওঁ আমি এনেকুৱাই। তাৰপিছত সে তেনেকে বস্তুবোৰ দেখাই দিওঁ অলপ মানে। তাতে ইহঁতে মানে পিছ পৰি নাথাকে নিজৰ জীৱন কি। কৰিব কি নকৰিব এইবিলাক থাকে মানে বুজি। বুজিব পাৰা হৈ যায় এনেকুৱা বস্তুবোৰ কৰোঁ দিয়কচোন।
তাকে কেতিয়াবা এইবোৰ চাইও বেয়া লাগে মানে। কেনেকে কোনোবাই নিজৰ মাক -বাপেকক এৰি দিব পাৰে। কেনেকে কোনোবাই নিজৰ ল'ৰা- ছোৱ চলিক এৰি দিব পাৰে মানে কেনেকুৱা হব পাৰে সেই মানুহ বিলাক। যোন বিলাকে এৰি দিয়ে।
থিকেই কৰিলি।
অলপো মানুহে মানুহৰ দয়া মমতা নোহোৱা হৈ গৈছে। চাকৰি এটা পালে বুলি মাকক এৰি দিব চাকৰি এটা পালে বুলি বাপেকক এৰি দিব বিধ্যাশ্ৰমত। থৈ দিব।
উম।
তেন সকলো কাম কৰি এতিয়া শেষ হৈ গ'ল নিজৰ এতিয়া ব্যস্ত জীৱন মানে আৰু। একো কৰিবলীয়া নাই। গতিকে মই মাক থৈয়ে আহো মায়ে আমুক কৰিছে তামুক কৰিছে এনেকে মানে বস্তু। হয় এদিন মানে অ এইৰ অলপ সময়ৰ আগতে। মানে হ'ল আজি এমাহ দুমাহ মান মই এগৰাকী। আইতাক লগ পালোঁ।
হয়।
অ মানে ল'ৰা তিনটা আৰু ছোৱালীএজনী আছে। তিনটা। ল'ৰা এটা এটা এটা এটাকে গোটেই তিনটাই ঘৰৰ পৰা ওলাই গ'ল।
ইছ।
অ মানে বিয়া পাতি পিনে বেলেগকে থাকে আৰু। তাৰপিছত ছোৱালীজনীও মানে ঢুকাই থাকিলে। গতিকে। ছোৱালীজনী ঢুকোৱাৰ পিছত আৰু মাকক চাবৰ। সেই কাৰণে কোনো নাই তিনটা ল'ৰাকে ফোন কৰে। কিন্তু কোনো নুঠাই তিনিটা লৰাকে মানে। ভাবে যে এইটো কৰোঁ সেইটো কৰোঁ ফোন কৰি পিনে কওঁ যে মোৰ বেমাৰ। বেমাৰতো খবৰ ল'ব নাহে। নাহে তাৰ পিছত উপায় নাপায় বৃদ্ধাশ্ৰম এখনতে থাকে মানে।
আহ খুবেই বেয়া হ'ল দেই দেখিনি বিৰাটেই বেয়া লাগিল।
সিহঁতে মানে সেইদিনা পাৰ্কত আহিছিলে মানে বৃদ্ধাশ্ৰমৰে মানুহ। এগৰাকী লগত আহিছিলে তেওঁ মানে কান্দি কান্দি। হৈ আছিলে আৰু মোক বস্তুবোৰ আৰু মোৰ শুনি বেয়া লাগিল। এনেকুৱা কাৰো লগত যাতে নহওক নকৰক কোনো ল'ৰা ছোৱালীয়ে।
সেইটোয়ে এই এইবিলাক সৰু সুৰা মানে। মানে বস্তু বোৰে বুজাব লাগে মানে সৰু সৰুৰ পৰাই ল'ৰা ছোৱালী বুজাব লাগে যে মাৰ। দেউতাই চব হয় পৰিবাৰ চব হয়। একেলগে।
উম সৰু ল'ৰা ছোৱালীকতো বুজাব লাগে।
অ এতিয়াৰ পৰা আমি দকচোন তেনেকে বুজাই ফো অলপ অলপ।
কিন্তু এটা সময় আহে মানুহৰ। সকলো সলনি হৈ যায় মানে এতিয়া সেইটো সময় সিহঁতৰ চাগে সেই বিয়া পতাৰ পিছতে সময়তো আহি য সকলো পাহৰি গৈছে। তে নিজৰ মাক দেউতাকৰ মাক দেউতাকে কেনেকে ডাঙৰ কৰিলে মাক দেউতাকে। কেনেকে চালে কিমান কষ্ট কৰিলে মাক দেউতাকে সেইবোৰ পাহৰি। এতিয়া কিছুমান মুহত মানুহৰ মুহ মায়াতোয়ে বেয়া বস্তু। যিমান মুহত থাকিব সিমানে অনিষ্ট হ'ব।
হয়। আমাৰ আই ঘৰৰ কাষতো এখন বৃদ্ধাশ্ৰম আছে বাৰু। তাতে
বহুতো মানে জাগাৰ পৰা আহে আৰু মানুহ চাবলৈ। বুঢ়া ইয়াতে মানে বুঢ়া মানুহ। টো সৰু ল'ৰা ছোৱালী যাৰ মানে অনাস আৰু তেওঁলোকো থাকে তেওঁলোকো থাকে ভাল লাগে আৰু মানে দেখি।
আপোনালোকৰ মানে তোমালোকৰ তাতে থাকে অনাথ আশ্ৰমখন নেকি
হয় হয় অনাথ আশ্ৰম কথাই কৈছো আমাৰ ঘৰৰ কাষতে আছো। আমাৰ মানে হয় হয়।
মই শুনিছো বহুত শুনিছো আগতে নামবিলাক।
হয় বহুত দূৰৰ। পৰা মানুহ আহে মানে ইয়ালৈ চবৰে বেলেগ বেলেগ। কাহিনী চবৰে বেলেগ বেলেগ কাৰোবাৰ মা দেউতা নাই কাৰোবাৰ কিবা ঢুকাইছে।
কিছুমানৰ লৰা ছোৱালী এৰি থৈ গুচি গৈছে মানে বুঢ়া মানুহৰ কথা হ'লো। আইতাৰ বিলাকৰ তেনেকুৱাই আৰু হয়
সকলো মানুহৰে মানে বেলেগ বেলেগ কাহিনী সকলোৰে বেলেগ বেলেগ দুখ। আজিকালি এইটোও এটা সমস্যয়া যে মানুহে হাঁহিব পাহৰি গৈছে। দুখৰ কাৰণে
এদিনে জীৱন যেনেকে পাৰে যেনেকেই হয় তেনে। জীয়াব পাৰে আমি যেনেকে হওক। আমি আমি মানে লগ বন্ধুৰ লগত আছো দাদা বিলাকৰ লগত আছো আমি। ফূৰ্তি কৰাৰ কাৰণে একদিন হলেও। কেতিয়াবা ওলাও আমি মানে ফূৰ্তি কৰাৰ বাবে হাঁহিবৰ বাবে। আমি খানা খাও। খানা খাও আমি তাৰপিছত গা ধুব যাওঁ কিমান কি কি কৰো কাম কৰো খেলা চেলা একেলগে চাওঁ এনেকে মানে ফূৰ্তি আৰু মিলা প্ৰীতি থাকিলে।
হয় কেতিয়াবা পৰিয়ালৰ লগত এনেকে বাহিৰত ফুৰিব ওলাই যাওঁ।
হয় হয় যাব লাগে পৰিয়াল লগত যাব লাগে।
এতিয়া আৰু কেতিয়া আৰু সময় এনেকে পাম। সময় বহুত মূল্যবান বস্তু একদম মানে। সময়ৰ ওপৰতে চব কথা মানে মানুহৰ জীৱনটো মানুহৰ জীৱনবোৰ সময়ৰ ওপৰতে নিৰ্ভৰশীল।
এয়া।
অ ধিয় নহ'লে।
অ দেউ বাজিলৈ হব ধন্যবাদ দ।
অ ধন্যবাদ।